হেল্ল'। হেল্ল'।
হেল্ল'।
শুনিছে? শুনিছা নে?
হেল্ল'।
অহ, শুনিছে? হেল্ল'।
হেল্ল' অহ, শুনিছ?
হেল্ল' অহ।
হেল্ল'।
অহ, শুনিছোঁ।
ক'।
অহ। নেট পোৱা জেগাত যাব। নেটটো নাপায়।
অহ, এই আমাৰ ঘৰত এনেইও নেটটো দিগদাৰে কৰেই। এই ভাত খাই-বৈই লৈ পেলাই শুই গলো গৰম ডালত গোটেই ঘৰ উতলি আছে।
উম, গৰম আকৌ বাহিৰতে থিয় হৈ আছো সেইকাৰণে। সেই কেইজননী শুলে?
উত্তলি আছে গৰমত। নাই।
কুহুমীয়া।
নহয় তাৰপৰা আহা দিনাখনেই তাতেই জ্বৰ উঠি আহিছে। তাৰ আকৌ তাতে জ্বৰ উঠি আহিছে। সৰু জহ।
অ' স চবৰে জ্বৰ হৈছে জানা।
তাতে হৈছে।
হেৰি অ' অ'।
তাৰপিছত আকৌ বৰমাই ভাগৰ জ্বৰ, অ' বাৰ্বি কালি যাব।
আঠটা বজাতে পুৱো গাড়ী বহিছে।
আঠটা বজাত পোৱাকে ন।
অ'। মই তিনদিন নাথাকিমে আৰু তাৰপিছত, পাম বাৰু।
তই কত যাবি আকৌ।
তিনদিন যাব।
অ' ট্ৰেইনিঙত, অ' আমাৰ ইয়াৰ এজনি পৰিছে
অ'। চাহ নতাত
ৰাতি কেটাত খোলো, অ'।
তাকেতো। চাৰে আঠটা মানত, যাব লাগিব আঠটা চাৰে আঠটাত।
কাৰ লগত যাবি?
আমাৰ এই বৰ্ণালী নাই নাই, এই বৰ্ণালী পাটৰ যে আমাৰ স্কুলৰ লগৰজনী যে।
অ'।
বৰ্ণালী পাটৰ, আহ সেই টাই পৰিছে নহয় একেলগে, তাৰ বি আখৰ মোৰ দি আখৰ নহয়, জানো অ'। তাক কৈছো স্কুটি লৈ আহিবি।
আমাৰ ইয়াত এজনী পৰিছে, হিয়াক চি যি
অ'।
হিয়াকসী মায়েক কৈছে তাৰ ভাগত এ হয় অঞ্জলি।
অ' সেয়াই। এলফাপেট মতে গৈ আছে যে, উম। এ পৰা এইচলৈকে দিছে বোলে। প্ৰথমত, অ'।
তাৰপিছত এইচৰপা, এই পিছত এইচৰপা
তেতিয়া পাছত আইৰ পৰা, আইৰ পৰা দিব চাগে।
অ' এইচ আই জে কে এল। এম হলে আমি গোটেই কেইটা একেলতে পৰিম দে আমি তিনিটা।
অ'। এ সেৰিতয়ে এই হেৰিতহে দিছে অ' এক ব হেৰি দিছিলে এ কি কয় দণ্ডিয়াত দিছিলে, এই বাৰ আকৌ দিছে, এয়া জি কে বিৰে দিছে।
উম, যি কিবি দিছে ভালে হৈছে বাৰু চবে চিনি পাই।
ওচৰতে অ', তাৰ আগত নন্দোৱাত দিছিলে।
উম।
আগচাউণ্টো। দাদা হলে
চব সবাই বেমাৰ আছে। আৰু আমাৰ এতিয়া, এটা এটাকে পৰিয়ে আছে।
হ'লে গোটেই কেইটা হয়ে আৰু।
উম।
তাতো গোটেইবিলাকৰ জ্বৰ। মায়ে সেয়া বেজি দি পেলাইহে বিয়া খোৱা গৈছে। আকৌ এতিয়া গাটো বেয়াই হৈ আছে উম, বেমাৰী আকৌ। বেমাৰ হৈ আছে আকৌ গাড়ীত উঠিলে আৰু দিগদাৰ কৰিব যে।
উম, ধমজুলীয়া কৰি আছে
উম,
থাক থা
উম,
থাক বুলি দে
উম,
এইফালে মই চাই চছ মী গোটেই গাটো গৰম উঠি আহিছে হয়। ডাৰংগৰ পুলিচ উঠি আহিলে বুলো। বাইক থৈ তেতিয়ালৈকে জয়ে পুৰা মোৰ ওচৰত জ্বৰ উঠিয়ে উঠিলে যা বুলি কৈছো। গাইডে টোপুনি মাৰিছে।
দেহাই আকৌ আহংকে বমি কৰি আহি আছে।
উম, এই সিহঁতৰ গোটেই কেইটা জ্বৰ। খং তুলীয়া গোটেই কেইটা জ্বৰ এয়া বিয়া ঘৰত আহি পেলাই বেজি সেহঁতেও বেজি লৈ লৈ আছে।
ভিন্দেও জ্বৰ, সেয়া দেহাও বেজি দিবলগীয়া হৈছে। বায়ো বেজি দিবলগীয়া পিতায়ো একে জ্বৰ উঠি আহিছে।
পৰহিৰ পৰা চিৰাপ খুৱাই আছো ভালেই হোৱা নাই ৰে।
উম, হৰু বায়েটো একেবাৰে মাতেই নোলোৱা সৈগলগে এই চিৰাপ খুৱাই থাকিলে ভালেই নহয় দেহাও মায়েও তেনেকে চিৰাপ খুৱাই খোৱাই থকা গৈছিলে অকমান সময়হে ঠাণ্ডা পৰে চেৰাপটো খোৱালে।
পাৰিছে নে নাই, এতিয়া আকৌ আহি যায় অলপ সময় থাকিব
দিয়া গৈছে বেজি দিয়াৰ কাৰণেহে দিনটো ভালকে থাকিল।
মই এণ্টিবায়টিক আনিবা দিছ দিব লাগিব ভাল লাগে নে
অ', এ বহুত মানুহ হৈছে।
ভাইৰাছৰ নিচিনা আহিছে এইবাৰ জ্বৰটো
অ', এই কৰোণা নিচিনাই আৰু বেমাৰটো।
ভাইৰাছৰ নিচিনা আহিছে। উম, অ', যাক দিছ একেবাৰে ভালে দিছেও দিছে তাত উঠা পেলাইছে
অ', উঠিব নোৱাৰো এবাৰ এতিয়া কৰোণাই হ'ল হয় এতিয়া
উম,
কিবা মেছেজ এটা আহিছে
অ, ৰাম কি গৰম লাগিছে।
গ্ৰুপত
উম, আজি বিউটিয়ে কি মনত পৰিলে আৰু কথা পাতি
কোনে?
বিউটি
পশ্চিম নগাঁও
উম,
অ', সি কি ঘৰত আছে?
নাই কালি আহিব বোলে হিন্দী পৰীক্ষা আছে
অ। ফোন নম্বৰ আছে আৰু।
অ আছে নহয় তাই কোনজনীনো বৌ বুলি কৈছে মই কৈছে এনেকুৱা অনিতা জেঠাই দেই। বুলি কৈছে আৰু
তাৰপিছতে মোৰ মাত চাছে মাত দিছে এতিয়া মই চিনি পোৱা নাই। তাৰপিছতে আৰু কি কৈছে হয় দে বৌ আমাক পৰিয়ালটোৰ যি ডাঙৰ পৰিয়াল বুলি কৈছে। মানুহ সবাই কলিকে বিচা নকৰে দেই বুলি কৈছে, মই কৈছোঁ তহঁতৰ পৰিয়ালটো কিবা এটা পাতি লগা হ'লে বুলো আগে ভাগে পৰিয়ালটোৰ কাৰণে বোল সৰহে কে গোট ল'ব লাগিব। অ বৌ তেনেকুৱাই আমাৰ, পৰিয়ালটো মস্ত ডাঙৰ পৰিয়াল।
উম সদিনাখন হেৰি লগ পালে নহয় ন?
কাক?
পশিমঙৰ মানুহখিন লগ পাইছিলা হবলা।
অ সেইখিনি পালং কিন্তু চিনি নাপাং। দুজনী মানুহে চিনি মই দুজনী মানুহে চিনি পাং।
কা-কাক চিনি পালে।
এয়া হেৰি চিনি পাং, এয়া হৰি খুৰাকৰ ঘনী একোক।
হা।
তাৰপিছতে আকৌ এইজনী যে কিবা কি
অ
এ বাইক-ভনীয়েক দুইজনী যি শকত শকত যি অ ডাঙৰজনী যি এজনীক চিনি পাং। ঐ ৰচোন তাজ ল'ৰা দুটা ন?
অ ডাঙৰজনীৰ ল'ৰা দুটা।
অ সেইজনী খোৱাদৰ কোনটো খোৱাদৰ কাৰণে পৰিছে।
কোনটো খাদ
এইজনী যে ডাঙৰ ল'ৰা দুটা আছে যি তাৰ যি আজি আমাৰ বতাই সকামত খবলৈব আহিছিলা ন।
অ অ ডাঙৰটো।
বগা অ ডাঙৰটোহঁতি আহিছিলে আৰু, ল'ৰা এটা ল'ৰা দুটা নহয় জানো তা?
অ সেইজনী ডাঙৰজনী।
তাত তত আৰুজনী বনীয়েকেইজনী কালি অহা নাই।
অঁ বনকজনী আহিছে।
তাকে তোন সিহঁতৰ কি লাগে?
তাৰ সিহঁতৰ সিহঁত হ'ল আমাৰ জেঠাইৰ জীয়েক।
অ।
সেয়ে যে ডাঙৰ খৰিদেউ জনী
অ।
ডাঙৰ খুৰীদেউজনী হ'ল আমাৰ ডাঙৰ জেঠাই জীয়েক। আমি বায় বুলিহে মাতো। এফালে খুৰা বুলি অ এফালে খৰাই দিও তাক মাত বাই দিওঁ।
অ তাৰ মানে জেঠাই জীয়েকে মানে তৰাচোন মায়ে মায়ে ফালৰ জেঠাই জীয়েক।
অ।
সি হ'ল মাৰ ফালৰ জেঠাইৰ জীয়েক, আৰু ধৰি লও বিয়া বিয়া সোমাই ধৰি- ল
উম।
অকমান লৰ চৰ হয় দিয়কচোন। উম, অ'।
হয়াল ভাই।
সেয়ে।
হেইজনি হ'ল তোৰ মাকৰ ফালৰ আকৌ হ'লেও তোৰ বাপৰ ফালৰ নহয় জানো?
অ' সেইটোয়ে দিগদাৰ আক এতিয়া মাতাৰ অসুবিধা হয় আমাৰ।
অ' মই তাকে ভাবি চাওঁ কি লাগে বুলি। সিহঁত মই ৰ সুধিম ৰ। এসপাহে মানে কাহিনী। ন' সৌজনী কৰ
সৌ যে অনুসাইৰো সৌ যে অনুসাৰেযে অনুসাৰে ঘৈণীয়েকে বাইহে আমাৰ। অনুসাৰে ঘৈণীয়েকো বায়েৰেও, ডাঙৰজনীকে সৰুজনীকে কঠা বাইদেউ বুলি কওঁহা মতা কটাইহে খুৱাই দিওঁ আৰু। সিওহে মামাৰ ছোৱালী নহয়।
উম।
এটিয়াহে হেৰি ডাঙৰজনী ভাগৰ সৌজ ভনীক সৌজনী এইফালে হেৰিত সোমাইছে। এই বাওকতাৰ ওচৰত কিবা ফুলৰ কিবা ফুল বাৰী নে কি এখন যে আছে?
অ', অ'।
তাত বিয়া সোমাইছে।
সোমাইছে।
উম, মই দেখাই নাই, এই কে মই সৰুতেই দেখা তাক। এই বিয়া সোমোৱা পৰাতো দেখাই নাই। যেতিয়া আহে আ, তাৰ ছোৱালীয়ে এবাৰ টেইনত পঢ়িলে আহি। এইবাৰহে দেখা দেখি হৈছোঁ। চিনিয়ে পাহৰা নিচিনা হৈছে গৈ আ। তাকে।
মই তাকে ভাবোঁ সমত থাকে আইডে বেলেগ বেলেগ হে আছে।
আমাৰটো বা ভালেই ডাঙৰ কাৰণে বা বাই দেউ আৰু খুৱাইদেও বুলি, এতিয়া ডাঙৰ দাদাৰ কাৰণেতো বাৰু জটিল একেবাৰে। সৰুহে ডাঙৰ দাদাতকৈ। এতিয়া দাদাই বৌ বুলিয়ে মাতে, উপায় নাই।
অ'।
হেই বাইদেউ আহিলে দাদা বৌ বুলিয়ে মাতে আৰু। খুৱাইদেউক হে খুৱাইদেউ বুলি হ'ল, সেই মতাটো মতাৰ সম্বন্ধ আ, মাইকীজনীক মাইকী। সমন্ধ আছে। তথাপিটো আকৌ বাইদেও যেদিও এতিয়া আমাৰ দেউতাক যে ভাল নালাগে জানো? এফালেতো জেঠাল, এফালেতো মহাই। তেওঁ হেৰি নকয় আকৌ। আগতে থাকোতে উৰণিখন লৈয়ে থাকে ধুনীয়াকে। উৰণিখন কেতিয়াও নে পেলাই আকৌ, যদিও মহায়েক কিন্তু জেঠালেক যে হেৰি নকৰে আকৌ।
এ, আজি উম, আজিকালি উৰণি উঠি গ'ল।
এ, এতিয়া আমি নলৱে দেখোন। বিশেষকে মই স্কুলত সোমোৱাৰপা মই এৰি দিলোঁ। স্কুলত সোমোৱাৰপা এৰিলো আৰু।
বিয়া সকামে যাবি। তই ক'ত পিয়া দখা বিচাৰি ফুৰিবিনো তই কছোন? ইমান পচিবল হয় নেকি এইবিলাক কাম হে? আৰু তই এই ইমান কাপোৰজাপো পিন্ধি যাবি তই দীঘলকে উৰণিডাল লবি না, মই এটা জেগাত খালি উৰণিটো এৰিম।
উম,
এটা দি দিব পাৰেে তাৰমানে তাত গোটেই কেইটা
অ, দিগদা আক' উম, হেল্ল',
অ,